হেল্ল', অ' হিমাংশু।
হেল্ল'।
গুড মৰ্ণিং।
হেল্ল'।
অ' হিমাংশু গুড মৰ্নিং।
অ', গুড মৰ্ণিং ৰিয়ান।
কি কৰি আছিলি।
আছো- আছো এনে এয়া ৰুটি খাই আছিলো।
তই ৰাতিপুৱা ৰুটি খা নেকি।
এনে খালো আজি।
কাটিঙত আছে না বাল্কিঙত।
দুয়োটা।
দুয়োটা মানে যি হয় হ'ব আৰু।
উম, তোৰ আজি মেকআপ নাই।
হা।
আজি মেকআপৰ কাম নাই একো।
আজি মেকাআপৰ নাই আহা এইকেইদিন। বিয়াৰ চিজন নহয় সেইকাৰণে মেকআপৰ কাম নাই।
এনে বেলেগ চুট তোততো থাকে না মেকা চেকাপ কৰবা।
নাই- নাই আজি। আজি মই ট'টেলি ফ্ৰী হয় আজি মোৰ অফ।
তোৰ আজি অফ নেকি?
উম।
এনে তই কিমান ল পাৰ্টি মেকাপ কৰিলে কিমান ল।
মেক মেকাপটোৰ কিমান আৰু থাৰ্টি থাউজেণ্ড।
পাৰ্টি মেকাপ।
অ'।
অ' আৰু এনে বিয়াত কইনাটোক মেকাপ কৰি দিলে।
ফিফটি ফাইভ।
হা।
ফিফটি ফাইভ থাউজেণ্ড।
অ' মাই গড ইমান লোৱা।
ডিমাণ্ড আছিল ন মাৰ্কেটত মোৰ।
উম, ডিমাণ্ড আছে তো। হেৰি চাব তই চাপ্লাই দিবা পাৰা নাই না।
সেইটো হ'ব আৰু পিছত দেখা যাব তই আজি জিম গৈছিলি।
নাই নাই জিম যোৱা নহ'ল। অ' দাদা তোৰ মানে ৰাতি যাৰ লগত যাব তাৰ স্কুটি স্কুটিত তেল শেষ হৈ গৈছে ৰাতিয়ে, ৰাতিয়ে ঘৰক লাগি ঠেলি ঠেলিলে আহিছে সেইকাৰণে ৰাতিপুৱা আৰু ক'ত যাব।
মই উঠিছিলোঁ মই- মই উঠি কিনে মুখ চুখ ধুই কল চল খাই কিনে। ফ'ন মাৰিছিলো সি কৈছে আজি নাযাও দে এনকে কলা।
আজিকালিতো হেৰি কি বুলি কয় ত' বটলততো তেল নেদে না।
নেদে-নেদে আজিকালি সেইটোৱে প্ৰব্লেম।
স্কুটিখন আকৌ ঠেলি নিব লাগিব তাৰে লৈকে।
কি বা কৰে চাও ৰ।
উম এ ই টুৱেণ্টিৰ কাৰণে নেদা হৈছে আজিকালি বহুতে ভিডিঅ' বনাইছি না।
উম'।
সেইটো কাৰণে নেদিয় আজিকালি বাকী। তোৰ মতে মই এটা কথা সুধো
অ '
অনলাইন চাকৰি বেছি ভাল না অফলাইন চাকৰি।
বোৱা মোৰ মতে চা দেউতাৰে মানে কিছুমান নিজা নিজা সুবিধা। অসুবিধা আছে।
এতিয়া, কোনটো ভাল সেইটো বুলি, সেই। টো মানে কোৱাাতটো টান আৰু কিন্তু, কোনটো ভাল বুলি কোৱাতকৈ মানে। তাৰ বাবে মানে কোনটো বেছি উপযোগী সেইটো বেছি গুৰুত্বপূৰ্ণ আৰু মানে কোনজন মানুহে এইজন মানুহৰ কাৰণে অনলাইনতো বেছি অনলাইন কামটো মানে বেছি ভাল হ'ব বা অফলাইনতো এই কাৰণে নাচ চা বোৰ ভাল নবয়। সেইটো সেইটো মানে বেছি উপযোগী আৰু কোনটো ভাল বুলি কয় সেইটো কথা মানে ক'বা নোৱাৰি আৰু
আচ্ছা আচ্ছা ঠিকে কৈছালিচন
উম'।
অনলাইন চাকৰি মানে, তোৰ মতে কি আৰু।
অনলাইন চাকৰি মানে কি অনলাইন মানে ধ ইণ্টাৰনেটৰ জৰিয়তে কাম কৰাটো মানে অনলাইন চাকৰি ক হয় যেনেকে ধৰ গ্ৰাফিক ডিজাইন। কনটেণ্ট ৰাইটিং ডিজিটেল মাৰ্কেটিং আছে অনলাইন টিউচনবিলাক কৰে যিবিলাক, অহ, তাৰে পিছত ইউ টো ৱেব ডেভলপমেণ্ট ভিডিঅ' এডিটিং আ এইবিলাক মানে এইবিলাক কাম ত ঘৰতে বহি কিিনি নিজে কৰিব পাৰা আৰু মানে কাৰণ ইন্টাৰনেটৰ জড়ত হয় না সকলোবিলাক বস্তুতে। এই এইবিলাকে মানে অনলাইন চাকৰি বুলি কয় আৰু
উ এইটোয় এটা বহুত ডাঙৰ সুবিধা দিচোন মানে যিসকলৰ মানে তোৰ অহা যোৱাৰ অসুবিধা হয় যাতায়াতত সময় নষ্ট কৰিব নিবিচাৰে, এ তেওঁলোকৰ বাবে। মানে অনলাইন চাকৰি মানে সুবিধাজনক হয় আৰু বহুত
অহ', অহ' সেইটোয়ে সুবিধাজনক হয়। একেবেৰে খৰিচা। সময় মানে নমনিয়াতটো এটা মানে ডাঙৰ সুবিধা নাই কাৰণ আহ, বহু-বহুত মানে অনলাইনে, বহুত অনলাইন পেছাত মানে, নিজৰ সুবিধা মতে মানে। সময় নিৰ্ধাৰণ কৰি কাম কৰিব পাৰি ত'ত নিজে যেইয়া মন, তেইয়া সেই সময়ত মানে কামটো কৰিব পাৰা আৰু। সেইটো সুবিধা থাকে আৰু।
উম উম নিটো তো হেৰি অফলাইন চাকৰিৰ কথাও পাহৰিব নোৱাৰিলেছেনহে বুলি তোৰ এখন স্কুলৰ শিক্ষক তাৰপিছত চিকিৎসক বেংকৰ কৰ্মচাৰী, আৰক্ষী, অভিযন্তা। তাৰপত চৰকাৰী বিষয়বোৰ এইবোৰৰ কামত মানে প্ৰয়োজন নাই অফলাইন চাকৰিটো।
আহ আহ আহ মানে ছা সেইটো কথা ঠিকেই কিন্তু অ অফলাইন চাকৰিত নে কি সহকৰ্মীটোৰ লগত মানে। প্ৰত্যক্ষ যোগাযোগ এটা থাকে আৰু তে, দলীয় ভাৱে কাম কৰা। বা নতুন অভিজ্ঞতা এটা লাভ কৰে। বা যিটো কাৰ্যালয়ত কাম কৰে বা অফিচত। কাম কৰে সেই কাৰ্যালয়ৰ পৰিৱেশতে মানে নিজক গঢ়ি তোলাৰ এটা সুযোগ থাকে আৰু। অফলাইন চাকৰিত। যিটো মানে অনলাইন চাকৰিত নাপায় আৰু।
সেইটোয়ে আৰু বহুত মানুহে কয় না। চৰকাৰী অফ্ৰইঞ্চ চাকৰিত বোলে চাকৰিৰ নিৰাপত্তা বেছি, তোৰ মতে মানে কি সেটো কথা?
চা সেইটো মানে কি কিছু ক্ষেত্ৰত মানে সেইটো কথা সঁচা আৰু কাৰণ বহুত চৰকাৰী চাকৰিত মানে স্থায়িত্ব থাকে। ত দৰমহাটো নিয়মীয়া থাকে আৰু বিভিন্ন সুবিধা থাকে। কিন্তু তাৰ বাবে অলপ ধৰক কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। আৰু অলপ প্ৰতিযোগিতাৰ মাজৰে যাব লগা হয়। সেইটোৱে আৰু মানে চৰকাৰি চাকৰি থাকিলে এটা সুবিধা কিমান এ কিবা বেমাৰ আজাৰ হ'লেও বা যিকোনো আৰু প্ৰব্লেম হলেও তোৰ দৰমটো তই সেটো দৰমহাই পাবি। বা বিভিন্ন ধৰণৰ সুবিধা থাকে চৰ চৰকাৰী চাকৰিত এ সেইটোয়ে আৰু বেলেগ কথা নাই আৰু পাৰমানেণ্ট থাকে আৰু বস্তুতটো সেই তে
আৰু যেত তোৰ অনলাইন চাকৰিত যে উপাৰ্জনৰ কোনো সীমা নাথাকে বুলি কয়।
অ', অ', সেইটো সঁচা অকমান চাবি, যদি যদি কাৰোবাৰ মানে দক্ষতাটো আৰু অভিজ্ঞ অভিজ্ঞতা তো ভাল হয়, টেলেণ্ট তাত থাকে বাইক পিতেন যাত আৰু ভাল হয় আৰু তেন্তে মানে সেই মানুহজনে বা যিজন ব্যক্তিৰ আৰু সেই সেই বস্তু তাত ভাল থাকিব। তেনে বিভিন্ন দেশৰ মানে ক্লাইণ্টৰ লগতে কাম কৰিব পাৰে আৰু। এতিয়া কাৰণ ছাবি অনলাইন কামত। মানে নিয়মিত কাম মান কামটো মানে বিচাৰি পায় আৰু নিজৰ মানে। সুনামটো বজাই ৰাখিব খোজে আৰু মানে, যিটো মানে এটা গুৰুত্বপূৰ্ণ বিষয় আৰু।
অ', অ', মানে তোৰ অনলাইন চাকৰিত স্বাধীনতা বেছি আৰু দায়িত্ব বেছি মানে।
আহ সেইটোয়ে তাৰ মানে ইয়াত মানে নিজৰ সময় মানে নিজে পৰিচালনা কৰিব লাগিব আৰু। আৰু যদি তাতে শৃংখলা নাথাকে মানে ডিচি প্লেন নাথাকে তেতিয়া মানে কাম মানে সময়মতে শেষ কৰাটো কঠিন হ'ব আৰু মানে সময়ক কাম সময়মতে শেষ কৰিব নোৱাৰিবি আৰু সেইটোৱে কথা।
ৰো যে অফলাইন চাকৰি মানে সুবিধা আছে, মোৰ মতে মানে সামাজিক জীৱ জীৱনৰ অফলাইন চাকৰিটো তোৰ সহকৰ্মীৰ লগত চনাকি হয়। নতুন বন্ধু হয়, আৰু দলীয়া ভাৱে মানে সমস সমস্যা সমাধান কৰিবলৈ মানে শিকা যায় আৰু অফলাইন চাকৰি।
উম',
এইবোৰ সুবিধা আছে বহুত।
সেইটোয়ে সেইটোৱে। মানে চাবি সেইটো মানে মেইন থিং আৰু কাৰণ চাবি, অনলাইন কাম কৰা মানুহে মানে এতিয়া ভিডিঅ' মিটিং কৰে বা অনলাইন টীম আৰু ডিজিটেল সহযোগিতা জৰিয়তে মানে একেলগে কাম কৰে না। দল হৈ এটা কাম কৰে, অনলাইনৰ যোগেদি।
তোৰ মতে মানে কোনটো বেছি ভাল অফলাইনটো নে অনলাইনটো?
অ', সেইটো আহ মইতো কম চাবি সেইটো প্ৰথমতে নিজৰ আগ্ৰহ লাগব। মানে কোনটো বস্তুত বেছি নিজৰ বেছি আগ্ৰহ আছে, অনলাইনৰ বেছি আগ্ৰহ আছে না অফ অফলাইনত বেছি আগ্ৰহ আছে আৰু নিজৰ দক্ষতাটো চাবা লাগব আৰু লক্ষ লক্ষ্যটো বুজি লবা লাগব, কেৱল মানে য'ত বেছি পইচা আছে সেই সেই দেখি কিনে মানে, সিদ্ধান্তটো লবা নালগে আৰু মানে তই যিটো কাম কৰি আনন্দ পা সেই সেই দিশটোত আগবাঢ়িবা লাগে। সেই ত অফলাইনে হওক বা অনলাইনে হওক মানে অকল পইচা দেখি যে অনলাইনত পইচা বেচি বুলি আগবঢ়া লাগে যতে কোনো শান্তিয়ে নাপায়ে কামটো কৰি আনন্দ নাপা। সেইটো কাম কৰিব নালাগে আৰু মানে যত টো কাম কৰি আনন্দ পা হওক সেইটো সৰু কামেই হওক বা ডাঙাৰ কামেই হওক বা পইচা কমেই পা বেছিয়ে পা। সেইটো দিখ লাগিব। কৰিবা লাগে তে নিজে কামটো কৰি শা-শা-শান্তি পায় আৰু।
যদি তোৰ হেৰি নতুন ছাত্ৰই সোধে মই অনলাইন কেৰিয়াৰ লৈ
কি ক'লি?
ছাত্ৰ এজনে যদি তোক সোধে সি মানে অনলাইন কেৰিয়াৰ বাচি ল'ব ন অফলাইন কেৰিয়াৰ তেতিয়াতো তাৰ কি দিয়া দিবি?
অহ সেইটো। তিতা মই কম যে চাবি নিজৰ আগ্ৰহটো য'ত থাকে সেইটো বস্তু ল'বা লাগে আৰু। অনলাইনত থাকলে অনলাইন লব লাগে অফলাইন থাকলে অফলাইনত লবা লাগে আৰু সেইটো বেলেগে কোৱা কথা নহয় আৰু।
অ' অ'। মানে পইচা দেখি মানে সিদ্ধান্ত ল'বা নালাগে না?
নালাগে নালাগে।
সেনেদে মানে যিটো কাম কৰি ভাল পায় সেইটোতে যাব।
আহ সেইটোৱে ল'ব লাগে মই যিটো কলো তোক পইচা দেখি সিদ্ধান্তটো ল'বা নেলাগে। যিটো কামত মানে আনন্দ পায় সেইটো কাম কৰিবা লাগে।
আজিকালিতো বহুতে তোৰ হেৰি অনলাইন চাকৰি লগত অফলাইন চাকৰি লগতে মানে অনলাইন পাৰ্ট কামো কৰে না।
অ' সেইটো এটা মানে ভাল কনচেপ আইছে আৰু আজিকালি। মানে অফলাইন চাকৰি লগত মানে অফ পাৰ্ট টাইম জবটো কৰে যদি দুই তিনি ঘন্টাৰ কাম থাকে অনলাইনৰ জৰিয়তে কৰে ইয়াৰ জৰিতে মানে কি আৰু এক্স গান এটা হয় নতুন এটা এক্সপিৰিয়েন্জ বা নতুন এটা স্কিল শিকবা বা তাতো ভৱিষ্যতে মানে এটা নতুন সুযোগৰ সৃষ্টি থাকে আৰু।
উম। কিন্তু তোৰ অনলাইন ক্ষেত্ৰত প্ৰবঞ্চনা আছেনে নাই?
আছে আছে চাবি অনলাইনত চাবি যিকোনো অনলাইন চাকৰি মানে লোৱাৰ আগতে কোম্পানী বা ক্লাইনটত ধৰ অনলাইনত এইটো কোম্পানীত চাকৰিটো পাই গেলি কিন্ত। কোৱাৰ লগে লগে মানে তই সেই কুপাৰী তলৰ বিষয়ে জানি ল'ব লাগে বা তাৰে যিবিলাক ক্লায়ণ্ট থাকে এম ডি থাকে চি ই অ' থাকে সেইবিলাক মানে এ সেইবিলাকৰ বিষয়ে মানে ভালদৰে জানি ল'ব লাগে আৰু ধৰ আগতীয়াকৈ টকা দাবী কৰা বা অবাস্তৱ প্ৰতিশ্ৰুতি দিয়া। কামৰ পৰা মানে সাৱধানে থাকব লাগে বা অনলাইন কামতটো কৰিছোঁ আগে মান পইচা দিবা লাগব বা তক এনেকা মানে যিটো বস্তু সম্ভৱে নহয় সেনেকা প্ৰতিশ্ৰুতি দিয়ে ন' কিছুমান অনলাইন কোম্পানী।
অ', দিয়ে, উম অফলাইন চাকৰিটোতো তোৰ, চা কম নহয়।
সেইয়ে মানে চা সময়ত মানে ধৰক চাপ কম নাই মানে পেচাবটো থাকে চবতে থাকে। কিন্তু তাৰ সময়মতে কাৰ্যালয়টোত উপস্থিত হব লাগিব যাতায়াতৰ সুবিধা থাকবা লাগব। যাতায়াতটো মানে চাই চিন্তি কৰিব লাগিব, বা লয়ক্ষটো পূৰণ কৰিব লাগিব। দলীয় দায়িত থাকে এইবিলাক মানে সহজ নহ আৰু মানে কাৰণ প্ৰতিটো কামতে আৰু মানে কষ্ট থাকেই আৰু।
সেইটো হয় দেছোন ভৱিষ্যতে মানে তোৰ মতে অনলাইন চাকৰি বাঢ়িব ন অনলাইন চাকৰিটো।
মোৰ মতে দুইটাই থাকিব কাৰণ অনলাইন আৰু অফলাইন মিলি মানে হাইব্ৰীড পদ্ধতি না। সেইটো মানে সেই দুৱটা মিলি যিটো মানে পদ্ধতি হ'ব হাইব্ৰীড সেই পদ্ধতিটো মানে বেছি জনপ্ৰিয় হ'ব আৰু বহু কম্পানীয়ে মানে সপ্তাহৰ কিছু দিনে মানে ঘৰতে ঘৰত থাক আৰু কিছুদিন মানে কাৰ্যালয়ত কাম কৰাৰ সুযোগ দিব আৰু কেইদিনমান ঘৰত থাকি কাম কৰবা দিব আৰু কেইদিনমান এ, এ মানে অনলাইন অ, ঘৰত থাকি কাম কৰবা দিব কেইদিনমান আৰু কেইদিনমান মানে অ', কাৰ্যালয়টোত যাই কিনে নিজে কাম কৰবা লাগব সেইটোৰ সুবিধা দিব। মানে হাইব্ৰিড এৰিয়া বাৰু অ', অ, এইটো মানে ভাল হ'ব আৰু মানে। থৈ মানে ইয়াৰ ফলত মানে কাম আৰু মানে ব্যক্তিগত জীৱনৰ মাজত যিটো মেইনটেইন ৰাখবা লাগে সেই সেই মেইনটেইনটো ৰখাটো সহজ হৈ যাব আৰু।
আচ্ছা তোৰ যদি কব লাগে অফলাইন নে অনলাইন, বাক্য এষাৰত তেতিয়া কি হবি তই?
আ, মই কম চাবি যিটো কলে মানে নিজৰ দক্ষতাটো বা আগ্ৰহ বা জীৱনৰ লক্ষ্য লগত মিলি যায় আৰু মিলি যাই মানে সেইটোৱে মানে নিজৰ বাবে উত্তম চাকৰি হব আৰু সেইটো ধৰ মাই এমটো যিয়ে নহওক মানে মিলি যাবা লাগে আৰু সেইটোৱে মানে ভাল হ'ব সেইটো অনলাইন